হেল্ল',
হেল্ল',
অহ, শুনিছা নে?
শুনি আছো- শুনি আছো তই শুনিছ নে?
মই শুনিছো নেটৱৰ্কটো এতিয়া ভাল পাইছ নে বাৰ?
অ', এতিয়া ভালেই চলি আছে দেই মাতটো ক্লিয়াৰকে শুনিছো।
অহ, অথনি ফোন মাৰিছিলো সেয়াহে হল
তাকে হেও এই নেটৱৰ্কে বৰ অসুবিধা কৰে বিশেষকে আমাৰ এই অঞ্চল কেইটাত
এ' সদায় নেটৱৰ্কে বহুত দিগদাৰ দি আছে এইকেইদিন।
উম, তাকে।
তাকে তাৰপা হেৰি বাকী এতিয়া হেৰি কৰিছ নে এইটোক লুগা আহ, ঘৰতে আছ নেকি?
অহ, ঘৰতে আছো ইমান গৰমত কলৈনো ওলাই যাবি মনো নাযায় ওলাই যাবলে।
উম- উম।
আৰু তোৰ এ' আড্ডা মাৰিবলে যাও মাজে মাজে তোৰ তিনিআলিলৈকে ওলাই যাওঁ।
অহ, অহ।
তাৰপা এই এতিয়া এই দীঘলাও আহিলে যে। তাৰ লগতে কথা চথা পাতোগে আও।
দীঘলা কেতিয়ালৈকে থাকিব পা মই ঘৰতে আছো।
থাকিবই এমাহ এটা সি তাৰ ইন্টাৰ্ণশ্বিপ আছে যে একেবাৰে ইণ্টাৰ্নশ্বিপ কৰিবগে আৰু।
অহঁ অহ।
মাজতে এদিন গুৱাহাটীলৈ যাব হ' বলা কিবা কাম আছে সি কৈছিলে আৰু।
অ তই গুচি যাবি আকৌ ফুৰি আহিবিগে পাৰ যদি।
তাকে যদি দেউতা ভাল হৈ থাকে তেতিয়া গুচি যাম এদিনত।
অ সেইয়ে দে গৈ আহিবিগে।
মই আজিলৈকে গুৱাহাটীত ভৰি দি পোৱা নাই নহয়।
সঁচাকে নে অ
তই গৈচ নাই?
গৈছো মই সৰু থাকোতেই বাৰ মাজে ডাঙৰ যে ট্ৰাকখনন যে আছিলে।
আহ
তেতিয়াৰ পৰা স সৰু তেতিয়াৰ পৰাই আৰু আগতে যোৱা আৰু তাৰ পিছত এতিয়া নিজে- ডাঙৰ হোৱাৰ পিছত মাহঁতৰ লগত এবাৰ গৈছিলো। তাৰপিছত এই কেলে আমাৰ এই- মোৰ লগৰ জনী যে নপামৰ-
অঁ
তাৰ লগত কেলে হেৰিয়ত গৈছিলো চোন জানুৱাৰী মাহত গৈছিলোচোন
অঁ অঁ মই পাহৰিলোঁ তাতে-
আহঁ অঁ
ভালে মই গুৱাহাটী গৈ পোৱা নাই এইটো নলবাৰী চাইডে গৈছো।
অ অ নলবাৰী চাইডে গৈছ নলবাৰীত কেলে গৈছিলি?
মই ক্লাছ চছেভেনত থাকোঁতে এইটো গায়ন মাইনৰ প্ৰগ্ৰেম এটা আছিলে আমাৰ মিউজিক স্কুলৰ- ভালৰ পাই গৈছিলো।
অ অ অ
মই এই মাহত নোহোৱাকে তালৈকে গৈছো আৰু একেবাৰে দূৰ-
অ
তাৰ পিছত মনত পৰা ইমান দূৰ নাই যোৱা।
অ মই মই নলবাৰীলৈ গৈছো আমাৰ পেহীক নলবাৰীলৈহে দিছে।
অঁ অঁ
নলবাৰী গৈছো তাৰ পৰা তোৰ হেৰি এই আকৌ এই হেৰিয়তো ফুৰি আহিছিলো যে কলেজৰ পৰা ত আগত এতিয়া নগ'লি কলেজৰ-
অ মই তেতিয়া নগ'লো এই পইচা পাতি অসুবিধা হৈ আছিলে।
আহ
কাৰনে নগ'লো আৰু মানে কি- সঁচা কথা ক'বলৈ গলে মই যোনটো এক্সকাচনৰ যোনটো মানে কি বস্তু মই সেইটো ভালকে নাজানিছিলোৱে
অ অ
গম পাই চ নাই মই গুৰুত্ব নিদিয়া বস্তু বুলি ধৰি থৈ দিলো। আৰু
অ হয় বাওঁ
আৰুতো আৰু বহুত দূৰ ন উৰিষা ফালে বহুত দূৰ মই সেই কাৰণে ভবাও নাই যে মই যাম বুলি।
অ হেই মোকো নিদিছিলে নহয় তেতিয়া যাবলৈ প্ৰথম প্ৰথম সুধোতে নালাগে বুলিয়ে কৈছিলে। পইচা নাই নালাগে যাবা তেতিয়া মানে যেতিয়া পইচাটো লৈছে খেতি পথাৰ এনেকুৱা দিনতহে লৈছিলে। তাৰপিছত হেৰি জুলাই বন্ধ হোৱাৰ আগত মানে টিকেটৰ পইচাটো লৈছিলে।
অ
তাপা মায়ে কৈছে নালাগে দে নালাগে যাব হেই এইটো আৰু যিমান দূৰ অকলে মানে ক'লো পঠিওৱা নাই ন
উ উম হয়
তাৰ পিছত এইফালে এইফালে মই যদি কেনচেল হৈ যাওঁ মোৰ লগৰ জনী কেনচেল হৈ যাব। তাৰপা তাইও জোৰ দিছে আৰু তাপা হেৰি তাইৰ মাকেও অকণমান কৈছে কৈছে দুজনীকে যাব দিবলে তাৰ পিছত আৰু তেতিয়া ম হেৰিয়ে বোলে পেহীকো ক কলো তাৰপৰা পেহীয়ে বলে ময় দিম কেইটামান যা পইচা
অ ভালে হ'ল আৰু কি সেইকণ সময়ত মানে তোৰ যোনটো চাৰি হাজাৰ টকা লৈছিলে সেই চাৰি হাজাৰ টকাটো মানে বহুত বহুত আছিলে হয় হয় নহয় ক? এনেকুৱা লাগে মোৰ মানে তোৰ আজিৰ পৰা কেই বছৰ আগৰ কথাটো
অ দে হেল্ল' অ বুজ ধাবৰিতিয়া